অ ক
কি কি কৰি আছ
এই কঁঠাল এটা আনিছিলে মায়ে কঠাল কথা হেৰি কৰিবলে আহিলো মানে কঁঠাল খাই আছিলো মানে কঁঠালটো বুখলি আছো খোৱাগে নাই অলপ লাহে লাহে খাম
অহ কঠালটো প পকা নে কি
মানে সেই মানুহ ঘৰত কঠাল ইমানকে নাখায় আমাৰ মা আক সেইফালে গৈছিলে তো সিহঁতৰ ঘৰত সোমাইছিলে মানে
অ অ
ক'লে আৰু যে মানে ময়ো ইয়াতে আছোঁ মানে ঘৰতে আছো বহুতদিন ঘৰত নাছিলোতো তাৰপিছত কলে সিহতৰ বৰ্তাজনে যে কঠালটো লৈ যাওক নতুন কঠাল লাগিছে ঘৰতে খাব গে তাপা আনি পেলাই থলে মই মানে ইফালে সিফালে গৈ থাকোতে গোন্ধাই থাকে না পকা কঠা কঠালটো গোন্ধাই থাকে পুৰা সেইকাৰণে মানে বোলো খাওঁ বুলি বখলীয়া লৈছিলো অলপমান লাহে লাহে খাম
এই এইব
হা তোৰ ভাগৰ নেটৱৰ্কতো অকমান খেলি মেলি হৈ আছে লআ অ তোৰ ভাগৰ নেট ত অকমান খেলি মেলি হৈ আছে
অ অ সেইটোএ মইহে এইবছৰত বোলো কঁঠালটো খোৱা নাই
অ তাকেহে কঠাল পকিব হৈছে আও লাহে লাহে
আৰু তেজটো লোৱা নাই তেজটো ল'ব লাগিব আৰু
উম উম আৰু কঁঠাল বোৰ মানে কি গছতে নপগে না আগতে আমি কি ক কঠাল বোৰ আনো ন আনি পেলাই তই বাহৰ খলা এটা বনাই একদম পিলা মাজ মাজ মিৰি পুৰা পুকি যায় তেতিয়া দুই তিন দিনত পুকি যায় আৰু
অ অ এ ঠিকে আছে তেনেকে আৰু পকা কঁঠাল খাইও ভাল লাগে নেকি
অ তোৰ পকা কঁঠাল মানে কঁঠালৰ জাত লৈ আছে ন যিবোৰ কঠালত ফুতাবোৰ সৰু সৰু ন বহুত বেছি ভাল লাগে খাই পেলাই
অ আমাৰ ককাই আগতে খাইছিলে বহুত খাইছিলে
অ এ আগৰ দিনৰ মানুহ বিলাক বিলাকে এই বুকৰ ওপতে নিৰ্ভৰ গম পা নাই বেছিভাগ ভাত পানী খোৱাতকে এইবোৰ খোৱাত বেছি প্ৰেফাৰ কৰে
অ অ আৰু মানে তোৰ আমাৰ গগাই আগতে তোৰ দুটা তিনটা চাৰিটা কঁঠাল একেলগতে খাই দিব পাৰে মানে নে
কি ক
অ বহুত খাইচিলে তাৰপা এতিয়া হে ককা ঢুকোৱাৰ পিছত দেখোন ঘৰত মানুহে নোখোৱাই হ'ল কঁঠাল
উম আমাৰ দেউতাইতো আজিকালি আমাৰ দেউতাইটো হেই কঁঠাল যদি তো ভাল হয় ন কঁঠাল যদি ভাল হয় তেতিয়া মানে পুৰা এটা কঁঠাল অকলে ধুনীয়াকে উঠাই দিব পাৰে আৰু পুৰা
এ আমাৰ এতিয়া হেৰি কৰিছে এই কঁঠাল বোৰ মানে পকিবলৈ দিছে ন তাৰপা এই গুটি বিশ টকা নহয় বিশ টকা কে নিচে নি কেজি এতিয়া গুটি কেইটা উলিয়াই বেছি মানে গুটিটো থালৰ গুটিত কিবা ভিটামিন থাকে হবপায় বহুত
আহ
মানে ভাল আৰু এই বি আমাৰ এতিয়া কঠাল মানে গছ বহুত আছে ছে যে লাগেতো কি অ নাই এনেইহে আৰু তাতকে তই যদি বিশ টকা বিশ টকাকে যদি তো হেৰি এশ টকা বা দুশ টকাৰ পৰা তোৰ মিঠাতেল এক লিটাৰ ঢালিতে গুচি আহিব ন
আৰামছে আৰামছে তই এনে হেৰি এই তোৰ ধৰ কঁঠালটোৰ মানে কঁঠালৰ যিটো মানে বুটাটো ন সেইটো কঁঠালৰ সেইটো বস্তু এই পিঠাগোৰিৰ লগত খানি পেলাই খনো পাইছ বেলে খাই পাইছা নাই
নাই পোৱা
তই কাম এটা কৰিবি এইবাৰ তই এনেকে ভজা পিঠাগুৰি আছে নাই ঘৰত ভজা পিঠা পিঠা গুৰি থাকে ন
এ থাকে চাগে কচোন বাৰু
অ মানে ভজা পিঠা অ ভজা পিঠাগুৰি লগত মানে তো সেই ক কঁঠালৰ বুটাবোৰ ধুনীয়াকে এৰুৱাই পেলাই গুটি চুটিবোৰ আঁতৰাই পেলাই সানি পেলাই ত খাই চাবি মানে ত পিঠাগুডৰি বা কঠাল বেয়া পোৱা নহয় মানে সেই বস্তু ব খাই পেলাই মানে মজা পায়
অ' অ' মই নহয়, ময়ো কঠাল খাবলৈ বেয়া নাপাওঁ। কিন্তু, মানে হেৰি এই মন নাযায় আজিকালি।
এ মন নাযায় মানে তই এয়া কঁঠালটো দু- হাজাৰ
অ'ইয়াৰ আগৰ বছৰত যে মই কঁঠাল মুখতে নিলো আকৌ।
অ '
এইবছৰত খাম বুলি ভাবি আছো বাৰু এ কঁঠাল এই হেৰি এতিয়া তোৰ খাম আৰু। মানে যেতিয়া তেতিয়া খাবলে বেয়াতো।
এইটো এটা সময় থাকে ন' তো পথাৰ পৰা আহি যদিও কেনেবাকে যদি পকা কঁঠাল যদি গোন্ধ থাকে ন' এতিয়া খাই পেলাই কিন্তু মজা লাগে।
অ '
তই আকৌ কেঁচা কঁঠালটো খাই পাইছ নাই বাৰু?
কেঁচা কঠালতো নাহাই পোৱা।
অ' মই তহত তহঁতৰ যদি বেছিকে কঠাল আছে ন' তেতিয়া ত আজি কঠাল এটা আন সৰু কঠাল এটা আনিবি আনি পেলাই ধুনীয়াকে বখলীয়া বি। খুলিয়াই পেলাই তাৰ যিবোৰ মানে ফুটাবোৰ ন' কঁঠালত ফুটা বোৰ যে
অ '
অ' সেইবোৰ তই হেৰি কৰিবি মানে। উলিয়াবি ধুনীয়াকে উলিয়াই পেলাই তই নিমখ পানী লগত। উ এনেকে ধৰ জুবিয়াবি জুবিয়াই পেলাই খাই চাবি তই আজি এটা খাইছাটা খাই পেলাই মোক কবি কেনেকুৱা লাগে।
অ' অ' এই হেৰি মই আকো মানে মোৰ এতিয়া তোৰ। টোৰ কমিব দৌৰি আছো যে মোৰ মানে হেৰি একজামটোৰ কাৰণে ৱেইটটো কমিব লাগিব।
অ'
এই ৱেইট টো মোৰ কমা যেন লগা নাই মানে মই ইমান দৌৰিছো যদিও মানে ৱেইটটো কমা নাই কমা নিচিনা অলপো অনুভৱে হোৱা নাই।
অঁ, তেতিয়াহলে অকণমান হেৰি কৰিবি ভাতটোতো কমাই খাবি আৰু লগতে যিতি বস্তু খাই নিবি জাংক ফুড খিনি নখাবি তেতিয়া কেইদিন কণ্ট্ৰল কৰ আৰু।
এ সেইটো নহয় এতিয়া এই মানে মই চাইছো মানে ত যদি দৌৰি দিয় ন ৰাতি পুৱা।
উম।
ভ ভোকতটো বেছি লাগে মানে।
অঁ, অঁ ত হয়।
আৰু মানে মই আগতেতো ধৰি লোৱা জিম যাওঁতে দুপৰীয়া সাঁজটো এৰিয়াই দিছিলো হয় নাই? এতিয়া মানে তোৰ? দৌৰাৰ পিছত মই দুপৰীয়া যদি একো নাথাকে নিজে কি আলু ভাজি আলু দুটা কা তেই ভাজি তাত ডিম এটা দি মানে উ একাশী পুৰা মাৰি দিও আৰু মানে মানে ভোক বহুত লাগে আৰু হেনেকুৱা দুপৰীয়া।
তে এটা কাম কৰিবি আকৌ বুট বুট, মগু আনি লবি আনি পেলাই বুট, মগু গাজি কৰিবি দৌ দৌৰিবলৈ যোৱাৰ আগত সেইটো অকনমান খাই দিবি। খাই পেলাই দৌৰি অ ন বুট গাজি কৰি পেলাই।
অঁ, গাজিক নহয় মানে নৰ্মেলকে মই ৰাতি তিয়াই থৈ দিওঁ ৰাতিপুৱা ৰাতিপুৱা দৌৰি আহি খাওঁ। তেতিয়া মানে ষ্টেমিনাৰটো -ষ্টেমিনাৰটো বাঢ়ি যায় আৰু।
অঁ, সেইটোৱে বুটটো কিন্তু গাজি কৰিব মানে প্ৰত্যেকটো বস্তু তই মগুও গাজি কৰিবি বুটটো গাজি কৰিব পেল খাবি তেতিয়া মানে ষ্টেমিনাৰটো আৰু বাঢ়িব এতিয়াতো যিমান খিনি বাঢ়ি আছে ন ত তাৰপা যাওঁতেনেও খাই যাবি আহোনো খাবি তেতিয়া মানে তো সেই যিটো ভোক লগা যিটো কথা কৈছ ন? এই বছৰটো গুচি যাব।
অ, এই আমাৰ লগৰ বড এ বডি থকা ল'ৰাটোও দৌৰিব পাৰে, বহুত দৌৰিব পাৰে। কালি আহি সি কালি, আহি সি নপাক মাৰি দিছে নহয় ঘপককে।
অ অ অ
ত আজি মানে ম মই চপাক মাৰিলো বুলি, সিও চপাক মাৰিলে আৰু মানে ত সি আৰু মাৰিব পাৰিলেহেন
অ মানে কমাই, কমি কমি গুচি যায় ন।
অ নাই নাই মোৰা আৰু মই সি প্ৰথম দিনাখনে আহি এ সাত পাক মাৰি দিছে মই আচৰিত খাইছিলো নহয়। মইয় প্ৰথম অষ্টিম আৰু তাৰমানে ফেট- নাই যে অকল মানে তোম গোটেই মাচেল কেইটা আ আছে ন মানে গোটেই লীন হৈ আছে ন সি ক্ষীণ হৈ আছে পুৰা
অ এই ত এতিয়া তই মই যদি শুনিবি দেই আমি যদি আমাৰ হিচাপত যদি আমি যদি খানা খাবলৈ যাওঁ ন ত মাংস, মাছ বা ভাত অলপ লৈ পেলা যদি সৰহকে যদি খাই ন চাবি পাছদিনতে পিম্পল, মুখত এই গুটি গুটি উঠিব আৰু লগতে একদম পেটটো গধুৰ পেটটো যেনে এক বাঢ়ি গ'ল, কিন্তু সিহঁতে আকৌ ত যিমান দিও খাই থাক। সিহঁতে আপত্তিও নকয় আৰু সিহঁতে
এই পি, একো পিম্পল চিম্পল একো নহয়। ইফালে আকৌ তোৰ এ ফেটছো নাবাঢ়ে।
অ সেইটোয়ে আমাৰ প্ৰলেমটো। আমি অলপ খালে মানে ফুলি যোৱা নিচিনা অনুভৱ হয়। কিন্তু সেইদিন মানে যিমান মান খালেও মানে এইটো নাবাহে বা নুফুলে বা
অ। সিহঁতৰ একো নহয় যিমান আৰামছে খাব পাৰে।
এইটোয়ে মানে, সিহঁতি সৰুৰ পৰা ক্ষণ হৈ গ'ল যে সিহঁতৰ মানে ক্ষণটো সিহঁতৰ মানে সেই টোৱে ললে এই কিনত আৰু আমাৰ ইতিতে সৰুৰ পৰা শকত যে
তাকে এ কিন্তু হেৰি আকৌ মানে বহুত মানুহে আকৌ আমি এতিয়া বহু আমাৰ ওচৰে পাঁজৰে এনেকুৱা লৰাও দেখো হেৰি নহয় পুৰা কি বুলি কয় এইটো মানে যিমান খালেও শকত নহয়
অ সেইটোৱেই সেই মোৰ আমাৰ লগৰ বডী বিল্ডাৰটো তেনেকুৱাই দেখোন।
অ সেইবোৰে নহয় যিমান খালৰ সম্পদ নহয়। আৰু কি এতিয়া সি জিম কৰি থাকে কাৰণে তাৰ ধৰ বাকী যিবোৰ হাত হাতৰ কথা কবলৈ গ'লে ভৰিৰ কথা কবলৈ গ'লে মাংস মাংসতো ধুনীয়াকে এটা গঠন হৈ আছে। হয় নে নাই ক? কিন্তু কিছুমান লৰা দেখিছানে তই হাতৰ ভৰি অৱস্থাই নাই। হাঁহিহে উঠে
অ একদম তটো মানে দুটা হাত মিলালেও আমাৰ এটা হাতৰ নিচিনা নহয় সিহঁত
নহয় গে, কিন্তু এইটো আকৌ বহু ক্ষেত্ৰত ক্ষেত্ৰত ভাল দেই। কাৰণ এতিয়া আমি এতিয়া ল'ৰাবোৰৰ কি হয় দেই তই একদম বাহিৰত ঘূৰি ফুৰা হয় ন ত ক'ত কি খাব লাগে কোনো ঠিকানেই নাথাকে। তইতো ঘৰৰ ঘৰত থাক কাৰণে ঘৰত ধৰ ভাল খানা খাদ্য খাই থাকো। কিন্তু বাহিৰত থাকিলে কি কি খাব লাগিব ঠিকানে নাই, তো ধৰ উ মাংস খালি মাংস কেনেকে বনাইছে টো সেইটো ডাঙৰ ঘৰত থাকিলেতো মছলা পাতি ঘৰুৱা মছলা পাতি দিয়ে।
অ অ
টো আকৌ তেনেকুৱা ফ্ৰেছ মাংস নাপাওঁ, লগতে আকৌ কিবা কিবি ধেৰ মছলা পাতি দিয়ে ন আৰু মছলাইহে আমাক অতি বেয়া কৰি থাকে ন!
অ সেইটয়ে বস্তুটো। এই মছলা খিনিয়ে মানে পেট বেয়া কৰি দিয়েটো ৰাতিপুৱালে।
উম
এ তেনেকেইে আৰু
আৰু সেই দৌৰিবৰ টাইমত ডিম ডিম চিম খাও নাই ডিম খালেও বোলে
মই হেৰি এই নেক্স পেমেন্টটো পালে দিম প্লেট আনি মানে। মোৰ প্ৰটিনো অলপ কমি হৈছে মই আজি তাকে বডি বিল্ডৰ লগৰ লগত পাতিছোঁ।
আহ
আৰু মিলাইছো মানে অ' মই নেক্সট পে'মেণ্টটো পালেই তোৰ ডিম একগ প্লেট উঠাই দিম আৰু
অ' কিমান এশ নব্বৈ টকা মানহে ল' নহ'লে সৰু চাইজ টোতো এশ সত্তৰ টকা মানত আহি যায় ন'।
অ' তেনেকেই হ' পাই নহয় দুশ, দুশ ক্ৰচ হ'ল নেকি নিমৰ দামটো। এতিয়া তো দোকানত আঠ টকাকে লয় ন' ত মানে তোৰ অ' সি দি সাত টকা। অমানকৈ উঠায়।
অ' পাত মানে দুশ দহ টকা মানে অলমষ্ট দুশ আৰু দুশ দহ টকা ন।
অ' এই দুশ ওচৰে-পাজৰে ওৱান। নাইনটি টু হাণ্ড্ৰেড, হাণ্ড্ৰেড টেন এই তেনেকুৱাই হ'ব। আগতে আগতে মই লওঁতে, সেই দুশ-দুশ টকা আছিলে।
অ' আমাৰ মাহঁতে মানে এদিন আনিছিল তো আজিৰ পৰা হ'ল বাৰু দেই। কেজিমান তাৰপা সি এ মানে। এ এনেকুৱা দোকানত যে আনি যে থয় ধৰ বাহিৰৰ অক এ আমাৰ চেণ্টাৰ জেগাৰ পৰা আনি পেলাই এ থয়হি ন দোকানত বেচিবলৈ তাৰ পৰা আনিছে সিহঁতে যেনিবা দুশ দহ টকা লৈছে সেইটো বুজাব চাইছো। সিহঁতেওতো আমাৰ সেই চেণ্টাৰ পৰা য'ত ডিমৰ একদম পুৰা ধেৰ-ধেৰ ডিম বেচে তাৰ পৰাতো ধৰ। ওৱান নাইনটি মানতে আনিব লাগিব, তেতিয়াহে ধৰক বিশ টকা এটা সিহঁতে লাভ খাই হ'লেও দিব পাৰিব। মই সেইটো কথা ভাবিছো, তোৰ ছাগে দিমৰ দামটো
একেলগতে লৈ যায় যে কাৰ্টুন, কাৰ্টুন কে সেইটো কাৰণে মানে সিহঁতক। প্ৰফিতটো অলপ তাতেই মাৰ্জিনটো হৈ যায় আৰু মানে ইহঁতৰ এই দূৰৰ পৰা আনিলে মানে অল চাইও মানে তো ধৰি লো এতিয়া তই যদি এক প্লেট আনিবলৈ যদি তেল খৰচ কৰি তাত যাওঁ, তাতকে বিশ টকাটো এক্সট্ৰা দি দিয়াই বেছি প্ৰফিট হ'ব ন। গম পাইছে নাই। হেল্ল'।